অ
অ ভালে আছে।
অ আছো, আছো ময়ো ফোন কৰিম বুলি ভাবিছিলো মই ফোন কৰিলি ভালে হ'ল দিয়া।
অ অ মই মানে কিবা এটা কথা ক'ম বুলি ভাবি আপোনাক ফোন কৰিলোঁ।
অ দে কওক চোন কি কব খুজিছে।
অ এনে ভাত পানী খালে।
অ খালো
অ অ মানে নতুনকে এখন মানে কাপোৰ এখন দোকান খুলিছে তাতে মানে ভাল ভাল চাদৰ মেখেলাও পায় কুৰ্তাও পায়।
অ
অ উহ শুনা পাইছে নে
অ পাইছো শুনা।
অ', নতুনকৈ মানে কাপোৰ দোকান খুলিছে চাদৰ মখেলা কুৰ্তাও পায়।
অ', তাতে আপোনালোক আপোনালোকৰ দোকান আৰু চান
নহয়! নহয়! মানে ইয়াত নতুনকৈ এখন কাপোৰ ন দোকান এখন খুলিছে মানে যায় নেকি কি বজাৰ কৰিব।
অ', বজাৰ কৰিব অ', মই মানে যাম মানে আজি যাব মোৰ অসুবিধা হৈছে। সকাম আছে মোৰ শাল আছে না ঘৰতে পাঁচখনা গামোচা অৰ্ডাৰ আছে।
উ, কাম উ, গামোচা হেই কৰে
অ', গামচা অৰ্ডাৰ আছে। গামোচা পাঁচ খান দিব লাগে মানে সেই কাৰণে আৰু আজি যাব নোৱাৰিম। গামোচা পাঁচ খন এ দিবই লাগিব। মোৰ অলপ মান এ অৰ্ডাৰি গামোচা আছে।
অ', অ', অ', আপোনালোক অদাৰি গামচা কৰেতো কাপোৰ বয়ে।
অৰ্দাৰ গামোচা সেইদিনাখনকৈ গল বোলে এনেকুৱা এনেকুৱে ফুল দি এনেকে এনেকে। মাছাজৰ সূতা মাৰি হলে পিয় একদম। পিয়ৰ মাছযোৰ গামচা যি আছে সেই য সেইখে লাগিব মানে। এইবিলাক বেলেগ ডিপ্লিকেট সোতা নালাগে আৰু। অৰিজিনেল লাগে মাস্তাজৰ। এ মই ঘৰতে ঘৰতে মানে বই দওঁ না আমাৰ তাত শাল আছে ঘৰত।
অ', ভালেই দিয়ক আৰু।
অ'।
মানে ভাবছো তাতে গ'লে আপোনালোকৰ তাতো কাপোৰ পায়। তাৰ পৰা নই আনিব পাৰিম আৰু।
আমাৰ ইয়াতে আপোনাক যেনেকুৱা যি ধৰণৰ কাপোৰ লাগে সেনেকুৱাই পাব।
অ', অ', মানে মোক আকৌ লাগিছিল মোক মানে চাদু মাও লাগিছিল গামোচাও লাগিছিল মানে কুৰ্তাও লাগিছিল।
চাদৰ মেখেলা লাগিছিল এতিয়া আমাৰ ইয়াতে গামোচাহে পাব আৰু ৰিহা।
ৰিহা আৰু গামচাহে পাব।
অ', মানে খ অ', মানে। অ', মানে ঘৰতে মানে এখন বিয়া আছিল মানে আৰু কিছু ৰংটো মান ধৰিব লাগিব নহয়।
অ তেতি হলে আৰু বেলেগত এই কুৰ্তাৰ বজাৰতো বেলেগত কৰিব লাগিব আমাৰ ঘ আমাৰ ইয়াত এটা মান ধৰা গামছা সেতি
পাই যাব মান ধৰা গামচা আৰু মান ধৰা চাদৰ দিয়াৰ কাৰণে দিয়াৰ কাৰণে চাদৰ মান ধৰা গামচা এই দুইটা পাই যাব আৰু সেই বিয়াৰ যে সেই লাগে দৰাৰ যে এটা ছেট যে লাগে দৰাৰ পাটৰ চেট যে এটা আছে দৰাৰ কাৰণে সেই চেটটোও পাই যাব
অ ভালেই দিয়ক মোৰ মানে এনেকুৱায়ে লাগিছিল
অ আৰু তাৰে লগতে দৰাৰ চেত তোৰ লগতে আৰু সেই দৰা যে ত সেই মূৰত যে লয় ছাতি
অ অ
অ সেইটোও পাব
অ মানে সকলো বিলাক মানে অ চব মানে এখান দোকানতে পালে ভাল দিয়কচোন।
অ অ
অ মইনো ক'তনো এই গৰমত বিচাৰি বিচাৰি যাম
অ
অ মানে মানে অ মান ধৰা তাৰ পিছত পিন্ধা দৰাৰ কাপোৰযোৰ মানে ক'ৰবাত এখান দোকানতে পালে ভাল হয় দিয়কচোন
অ অ আমাৰ ইফালে আছে ইফালে কাপোৰ আমাৰ ঘৰে ঘৰে তাঁতশাল আছে তাঁতশালত আমাৰ ঘৰে ঘৰে গামোচা বই ৰিহা বাতি আৰু মুগাৰ কাপোৰ অৰিজিনেল পাটৰ কাপোৰ বিয়াৰ কাৰণে
অ অ আৰু এই অ অ আৰু মান ধৰিব কাৰণেটো ভালে খিনি গামোচা দৰকাৰ হ'ব নহয়
অ যিমান লাগে সিমানে পাব।
মানে সৰু অ মানে সৰু অ মানে সৰু সৰু এই দয়ো পিনে যে বুটা থাকে নহয় মাজত যে ফুল নাথাকে
অ অ
অ সেই গামচাও‌ লাগিছিল আৰু সৰু সৰু বুটা থাকাও লাগিছিল, ডাঙৰ বুটা থাকাও লাগিছিল মানে।
অ সৰু সৰু সৰু সৰু দহিয়া সেইটো। আৰু ডাঙৰটো সেইটো ডাঙৰ গামছা আছে আমাৰ ডাঙৰ গামোচা আছে, সৰু গামোচা আছে, মাজেলাতো আছে। তেনেকে এ এখানত যদিহে লয় আপোনাৰ তিনশ টকা, এখানত লয় চাৰিশ, এখনত লয় পাঁচ শ এনেকে দাম কাপোৰ লৈ লৈ এনেকে দাম লয়।
অ অ অ
সেইটো মানে আপুনি আৰু ইয়াতে চাই পেলাই ল'ব পাব।
অ অ অ এনে দাম বিলাক কেনেকে দিয়ে বাৰু শৰিৰ সৰি অ সৰু দহি বা দা ডাঙৰ দহি অ
সৰু দহিখনত লাগিব আপোনাৰ আমাক তিনিশ টকা আৰু যিখন ডাঙৰ দহি আছে আমাৰ সেইখনত দাম হৈছে পাঁচশ টকা।
অ অ
আৰু এইখন আছে বুড চাইড সেইখন হৈছে দুশ টকা।
অ অ দাম বিলাক অ মানে দোকানৰ দাম আৰু আপোনালোকৰ দাম একেই আৰু।
অ মানে আপুনি আৰু মো আপুনি যদি মোৰ পা নি পেলে দোকানত আপোনাক দেঅ তেতিয়া অলপ দামটো কম হ'ব হলচেল হিচাপত দিলি। আপুনি যদি আৰু মোৰ পৰা খুচুৰা কৰে নিয়ে অলপমান দামটো বেছিকে হ'ব খুচুৰা হ'লে।
অ অ আৰু পিছে একেলগে যদি বেছিকে নিও আপোনাৰ পৰা তেতিয়া দামটো
অলপ কমতে পাই যাব, অলপমান কম আমি দিম, আপুনি যদি বেছিকে নিয়ে আপোনাক আমি অলপ কমতে দি দিম। আমাৰ ঘৰত বনোৱা কাপোৰ না এইটো! আমাৰ ঘৰত গামোচাৰ পাতি আছে দুইটা, আমাৰ ঘৰতে বনাও।
অহ এনে আপুনি অহ। এনে আপোনাৰ যোন তিনিশকে দিয়ে মই আপোনাক চোন দ পোন্ধৰ বিশখন মান ল আপুনি এনে আশী টকা মানকে দিব আৰু।
অঁ আপুনি মোৰ পৰা লৈ থাকিব আপোনাক তাতে মই দি থাকিব পালে অলপমান কমতে দিম।
অঁ অঁ।
অ এনেকে আমাৰ মানে আৰু এই হাই তাঁতশাল বুই পেলাই আমি গোটৰ মিটিঙে থাকে আমাৰ গোটৰ লোন আছে। তাতে আৰু পইচা দিবা লাগে আমি পইচাটো মানে আৰু হে লাগে আৰু কাপোৰটো বই পেলাই বেচবা লাগে আৰু। বেচি ফালে পইচাটো আনি ফেলে গোটত লনত দিব লাগে, কিস্তি দিবা লাগে গোটত।
ক আপোনালোকৰ গোট আছে মানে?
অ আছে আমাৰ গোট আছে, দছজনীয়া বাইদেউ। আমাৰ গোটত দছ টা বাইদেউ আছে দহজনীয়া, এইবাৰ আমাক দিলে নহয় দছ হাজাৰ টকা মামাই।
অ অ অ মই নিউজত পায়ে আছো ৰব এই এইটো দহ জ টকীয়াটো কথা অঁ।
ন হাজাৰ দিলে, ন হাজাৰ দছ হাজাৰ।
এই কামটো এনে দহ হাজাৰ টকাটো তুমি কিহত কাৰণে ব্যৱহাৰ কৰিলে?
মই দছ হাজাৰ টকাটো এই গামোচা ললো মামাই দিয়া দহ হাজাৰ টকাটো।
অহ।
গামোচ গামোচা ললো। লৈ ফেলাই আৰু এনেকে জমা কৰি থলো, সেইফালে আৰু এনেকে এ বেচো আৰু বিক্ৰী কৰো, দোকানত দিও আৰু এনে এতিয়া ঘৰছিয়া কাষ্টমাৰক দিও, এনেকা গুৱাহাটী টেইলা দোকানত দিব পাৰ, শুৱালকুছিৰ দোকান আছে ইয়াতেও দিব পাৰ ওচৰতে আমাৰ শুৱালকুছি আছে।
অঁ অহ।
এনেকে আমি আৰু সেই কৰি পালে অ দোকানতে দেওঁ।
তে মানে আপোনাক মানে অ মানে শুৱালকুছিটো দিয়ে আৰু।
অ। মামাই আৰু আমাক হেমন্ত মামাই আৰু পইচা কেইটা দিয়া কাৰণে আমি বহুত সাৰা পালো আৰু।
দহ হাজাৰ তাৰে এই আমি আমি ঊনৈশ হাজাৰ টকা পালো।
এনেই আপুনি এইবাৰ পইচা পালে পঁচিশ টকাটো পালে এনে কি কৰিম বুলি ভাবিছে?
পঁচিশ হাজাৰ টকাটো পালে মই এইবাৰ অলপমান আৰু আৰু এখান মোৰ শাল আছে আৰু মই আৰু এখন মিচিং শাল পাতি দিম এ আৰু এই পঁচিছ হাজাৰ টকাটো পালে।
অ অ বহুত ভাল কথা হৈছে অহ।
পোন্ধৰ হাজাৰ মানকে টকা লাগে, মিচিং শাল এখনত পোন্ধৰ হাজাৰ টকা লাগে আৰু তাত তে আৰু মই সূতা কিনিব লাগিল দি সূতা ভানী সূতা সেনেকে আৰু সেই পোন্ধৰ হাজাৰ আৰু এই দহ হাজাৰ টকাৰে মই এনেকে গামোচা লম সূ্তা আনিম। আনি পেলাই মোৰ এতিয়া দুখন শাল আছে, মামাই যদি দিয়ে মোক আৰু পঁচিছ হাজাৰ টকা এইবাৰ মই আৰু এখন বঢ়াই দিম আৰু। তেতিয়া আৰু মোৰ ইনকামতটো অলপমান অলপ বেছি হৈ যাব।
অ', অ' আপুনি বহুত ভাল কথাই ভাবিছে মানে, যিহেতু মামাই আমাক ব্যৱসায় ব্যৱসায় কৰিবৰ কাৰণে এই গতি কৰিছে নহয়।
অ' মামাই আমাক আমাক ভালকে আমাক চলিবৰ কাৰণে দিছে। ধিৰে ঘৰখন চলাব কাৰণে দিছে, ল'ৰা ছোৱালীকে আমি চাব পাৰিম। ভাট পাৰিম এনেকুৱা আৰু এই খিনি সুবিধা পাইছো আৰু মমাৰ কাৰণে।
অ' যিমান হ'লেও গিৰিয়েক জনৰ ইনকামটো ভাল নালাগে নহয়। নিজকে ইনকম কৰি ভাল লাগে দিয়কচোন আজিকালি।
টো আৰু
অ', অ'।
এ এইটো নিজে ইনকাম কৰি ভাল লাগে মামাই মামাই আমাক সেইখিনি সুবিধা দিছে, লাখপতি বাইদেউ বুলি আৰু।
আ, এনেই আগতে কেনেকুৱা আছিল মানে, কিবা এটা লাগিলেও মানে গিৰিয়েকক হ'ব লাগে
ক'ব লাগিব, এতিয়া নালাগে আৰু এই পইচা কিটাও পালো আমি এনেকে নিজে কাম কৰো নিজে কৰো। কৰি মানে আৰু এ ভাল লাগিল আৰু, আমি এতিয়া কাপোৰ চাপোৰ বওঁ সেই কেই টা আনিবলে, কাপোৰ ব'লো শাল পাতিলো এখন দহ হাজাৰ টকাৰ গামোচা আৰু এইবাৰো যদি পাওঁ আৰু এখন এইবাৰ অলপমান বাঢ়ে দিম আৰু।
অ', অ' ভালেই হৈছে।
অ' আৰু দহজনী আমাৰ বাইদেউ গোটত আছে যে বাইদেউসকলে কৈছে। আহ আপোনালোকে কি কৰিছে পইচাটো কেনেকে কামত খাটাইছে। মই কৈছো মই হ'লি মই এখন শাল বহাই লৈছো আৰু গামোচা বাতি।
অ', অ' ভালে কৰিলে।
অ' গামোচা বাতি এখন বহাই লৈছো এতিয়া, গামোচা বাতি খনৰপা তাতে এটা বোৱনী ৰাখি দিছো।
বেলেগৰ এটা বোৱনী ৰাখি দিলো, বোৱনীটোৱে আৰু বুৱে মই এখনত বৌ বোৱনীটো এখনত বুৱে। বোৱনী তোক এই মজুৰি দেও মই লাভটো পাওঁ।
অ', অ' ফা
আপো আ আপ আপোনাৰ কি দোকান আছিল ন?
অঁ, অঁ মানে মোৰ দোকানে মানে বিক্ৰী কৰোঁ আৰু অ'।
অ' দোকানত বিক্ৰী কৰে।
অ' মানে নতুনকে মোৰ দোকান এখন খুলিছিল মানে, তাকে মানে আপোনাৰ লগত বজাৰ কৰিব যাম। এ সেইকাৰণে আপোনাক ফোন কৰিছিলো। এ ভালেই হ'ল দিয়কচোন।
অ', অ', অ'। ভালেই আৰু।
অ' মানে ঘৰতো এখন বিয়া মানে চলিব আৰু, অ' দুই বা তিনমাহ পিছত অ'। ব'লক আপুনি এতিয়া যোগাৰ কৰি লওঁ আৰু মান ধৰা কাপ কাপোৰে হওঁক, অ' সেই বিহান দিয়া কাপোৰে হওঁক।
উম। আপোনাৰ হে আছে নে, আত্মসহায় গোট আছেনে?
কি ক'লে?
আত্ম সহায় গোট আছেনে?
অঁ অঁ, আছে আছে। মোৰ মানে দুইবছৰান হল আৰু সোমাব। অঁ তাৰ ত' মানে আমাৰ লোন লৈ কিনে আৰু, বিয়াখনত লগাই দিছো আৰু ইয়াতে।
অঁ আপুনি সেই, বিয়া হলে নে নাই?
হা?
বিয়া হৈছেনে আপুনি?
নাই নাই নাই নাই।
বিয়া হোৱা নাই।
নাই নাই নাই, অঁ হ'ব আৰু লাহেকে।
অঁ, ঠিকে আছে, বিয়া বিয়া আমাক মাতিব খাব আৰু।
অঁ অঁ, মাতিম তাৰমানে এইখন বিয়া যোৱাৰ আৰু মানে এক বছৰ পিছতে ভাবিম আৰু।
অ, এইখন বিয়াৰ পিছতে আপোনাৰ বিয়াৰ কথা, ভাবব আৰু।
অঁ অঁ, মানে এইখন বিয়া যাই লওঁক আৰু।
অ। আপোনাৰ মা দেউতাই ভালে আছে?
অঁ, এনেই ভালে আছে আৰু।
অঁ।
অঁ।
ঠিকে আছে।
অ অ। অ, মই এটা কাম কৰিম তো, মই গধূলিকে আপোনাক ফোন কৰিম।